এয়া ভাত, পানী খাই বলৈ অকন বহ লতে, বহি আছিলো।
অ, বতাহ মাৰিছে নে।
অ, মাৰিছে আকনিতে থাকিবই নোৱাৰি।
উম, ৰদ কেনেকুৱা দিছে। আমিও স, পিছফালে বহি আছোঁ, কলবাৰ ওচৰত। অ, বান্দা হেৰিখন এই, গ, বান্দাখনত আৰু ৰ'ত পোৱা নাই যে হেৰি খ, আছে। কৰিডৰখিনিতে বতাহ লাগি আছে।
ভাত, পানী খালে?
ভাত বনোৱাই নাই বনামহে।
অ, বনাবহে আমি খাই কৰিলো, একেবাৰে আজৰি হৈ পাচ পানী আছোহিয়া।
অ, এই ভাত নাখাম বুলি ক'লে দাদাই হেৰি কৰি দিলো আৰু। চে, কেইটামানকে ধুই দিলো। ধুই বলে হেৰি বনাই দিলোঁ, পোহা বনাই দিলোঁ, পোহা।
কি পোহা?
সেই চিৰা ধুই বোলে হেৰি কৰে যে, অকন সময় কোমলিবলৈ থৈ দি লাগে, থৈ দিয়া পাছত, কালি দিয়া বাদাম আছে তাৰত বাদাম ভাজিলোঁ। সিংহপাত, এমুঠি ভাজি আলু তাৰপিছত আকৌ হেৰি পিঁয়াজ জলকীয়া গোটেই, গোটেইখিনি হ কৰি পেলাই ভাজি মছলা চছলা দি পেলাই মছলা বেছি নহয় আৰু বেলেগ মছলা দিব লাগে। একো মছলা নাই যে জৰা অকণ ছটিয়াই দিলোঁ ধনিয়া পাত কেইটামান। ধনীয়াাও নাই, এই বঙালী মেমেণ্টো যে মান ধনিয় সেয়া কেইটামান। ছটিয়াই দিলোঁ, কাটি পেলাই। ভাজি থাকোঁতে দিয়াৰ পিছতহে চাহৰ লগত সেয়াকে খালে আৰু তেনেকেই খাই ভাল লাগে।
এইটো পো বুলি কয় নেকি? মই আজহে কানিছো।
মাজৰম হেৰি আছিলে যে। মামীহঁতে বাহিৰত তেতিয়া মামীয়েহঁ তেনেকৈ বনায় আজিও মনত পৰিলে বোলো ৰ, চিৰাও আছে, বাদামো চব গোটেইখিনি আছেই। নৰসিংহ পাত ঘৰতে আছেই আৰু ঢেৰ। ইয়াকে বনাই দিও।
নে, কেনেকুৱা লাগে কেনেকুৱা লাগে, খাই থাকলৈ।
বেছিকৈ ভাজি দিব লাগে, ৰঙা হৈ যোৱাকৈ, একেবাৰে ৰঙা নহয় আৰু। এই ৰঙা বাদামটো, ৰঙা বেছি হৈ যায়, এইটো এতিয়া ব হেৰি বগা নহয় জানো বাদামখিনি। অকণ মানে বেছি মচমচীয়া হয় ধুনীয়া লাগে খায়। অ'। অকনমান ৰঙচুৱা হ'ব লাগে, আৰু তাত হালধি অকনমান দিব লাগে, জীয়া অকনমান ধনীয়া পাউদাৰ থাকিলে ধনীয়া পাউদাৰ অকণ দিলে খাই ভাল লাগে বেছি।
ভাল লাগে।
আকৌ মো আকৌ বেছিকে গেছ হৈ থাকে যে সেইকাৰণে মছলা বেছি দিয়া নাই, কমকে দিছোঁ।
কমকে দি পেলাই খাইছা। ল'ৱাটো, ল'ৱাটো কলৈ গ'ল?
আমাটো কালিয়ে গ'ল মোমায়েকৰ ঘৰ। সন্ধিয়া আহিছিলে, মোমায়েকে মামীয়েকে। গলগৈ। আজি আনিব যাব লাগিব তাক। অ', কাইলৈৰ পৰা তাৰ নাটকৰ কৰ্মশালা আছে যে।
অ'। আকৌ আনিবও যাব লাগিব, থৈ নাযায়, থৈ নাযায়হি?
মানুহ নাই।
অ'।
এই, মোমায়েক আজি যাবইগৈ আৰু।
অ'।
সি যাওঁ বুলি ক'লে আৰু ওলা বুলি ক'লে, সি ভালেই পালে আও।
এনেও গৰম বন্ধ। গৰমৰ বন্ধ ফুৰিবলৈ যাবলৈ মন গৈয়ে থাকে।
অ'।
আমাৰ ছোৱালীজনী আও ক'ত লাইবেৰীত কিবা শিকাইছে বোলে। তাকে গৈছেে।
বৰগীতক
অ', বৰগীতৰ কৰ্মশালা হৈ আছে তালৈ গ
তালৈ আহিছে?
অ', গৈছে।
আহি, অ', আহি পালে আমাৰ ঘৰলৈ আহিবলৈ দিবাচোন তাৰ কাম এটা আছে। কিবা এটা কাম কৰিব লাগিব আমি দুইজনীয়ে মিলি। কিমান সময়ত আহি পায়!
অ'।
অ'দটোহে যি দিছে আৰু আহিবলৈ ৰাস্তাটো এলাহে লাগে।
লাহে লাগে। যি গৰম, পাছপিনে থাকিয়ে ভাল লাগে এতিয়া।
ওলাবলৈ মনে নেযায়।
ওলাবই। ৰাতিপুৱা পা আও একদম টেং টেংকে দিছে ৰ'দ।
অ', ৰাতি ইমান বৱষুণ ধৰিলে বৱষুণ পৰে যদি পৰক বোলো।
ৰাতি শুব পাৰিলেনে নাই?
গৰম আজি উঠোংতে ছটা বাজিছে।
মোহ ছটা চাৰে ছটা মানে বাজিলে।
অ', এবাৰ ভাবিছো, উঠি গৈ পেলাই মুকলি ঘৰটোতে শুওঁগৈ নেকি! বতাহ চতাহ মাৰে যদি মাৰক। উ, ভল্টেজ
তাইছত, পিচ পিচ কে বৰষুণ পৰা নিচিনা পৰা পাছতে আকৌ লাইনটো আহি গৈছিলে নহয়।
অ', আহিছিলে, এই ৰাতিপুৱা অকণ পৰিছিলে নহয় তেনেকেই।
অকমান শুব পৰা গৈছে আও।
এই সিচ সিচকৈ বৰষুন এটামান বজাত ইমান গুৰ-গুৰাই থাকিলে।
অ'।
পৰে যদি পৰক। নপয়ে, আগতে এনেকুৱা ৰ'দ দি থাকিলে ভেকুলী বিয়া পাতে নহয়।
অ', এই পাতিছেতো কাছমাৰীত পাতিছে।
কাছত
অ', এই আমাৰ বিয়া হৈছিলে যে বিয়া মানুহ মাতিব যোৱাৰ দিনা খানে ভেকুলী পাতিছে সেহঁতে। এ ঘৰে ঘৰে বিয়া মানুহ মাতি ফুছে অ', সেই যেতিয়া দুদিন বৰষুণ পৰিছিলে যে সেইটো কাৰণে যাম।
অ', এই দব দুব বৰষুণ দিছে। বা সেই দুদিন কেনেকুৱা আমি টাউনলৈ গৈছিলোঁ যে সেই টাউনলৈ যোৱা দিনাখনে টাউনৰ বৰষুণ নাই আহি পেলায় হনুমান মন্দিৰ ওচৰত পালোঁহি হনুমান মন্দিৰৰ এইেইখিনি বৰষুণ পৰি আছে ইমান টান বৰষুণ নাই আ কিন কিনকে পৰি আছে অকণ হেৰি আৰু টোপালকেইটা ডাঙৰ। সেইখনৰ পৰা আহি এইখিনি বৰভেটি পাইছোঁ সি বৰভেটি শিৱ মন্দিৰৰ ওচৰ পৰা কেনেকুৱা দপদপীয়া বৰষুণ।
ভেকুলী বিয়া পাতি দিলে বৰষুণ প কিজানি।
অ', হয় চাগে আকৌ আমাৰ ইয়াতো কোনোবাই পাতি দিয়া হয়, মানুহৰ লগ লাগে গাঁওৰ ৰাইজে
বৰষুণ হে পছে যে মই পুলি দিয়া পাতি দিয়াৰ কাৰণেই বৰষুণ দ্ৰব্যৱ কৰিলে বুলি ভাবিছোঁ আ
আজি ক তথাপিও বতাহ অকণ মাৰিয়ে আছে
এতিয়া আৰু ৰ'দ
কালি একোৱে নাই মই একে গোটেই ঘামচি ওলাই তা নাই ডিঙিয়ে চিঙিয়ে।
সানি সানি দিয়ে।
অ', ডিঙি একে চুলি
চুলি গুৰিয়ে, গুৰিয়ে হৈছে অ', গুৰিয়ে, গুৰিয়ে ঘামচি হৈ গৈছে।
কিটকিটাই থাকে গোটেই ভৰিয়ে হাত তাতে ঘামুচিয়ে ঘামুচি
গৰমত আকৌ কঁঠাল খাইছেনে নাই?
কঁঠাল খাইছো।
আমাৰ আকৌ ৰাতিপুৱাই খালে কঁঠাল।
এইচ ইমান গৰমখনত। ৰ'দত কঁঠাল খাই ৰ'দত বহি থাকিলেই হ'লা।
কঁঠাল খালি।
ৰ'দ বত বতাহ একো নালাগে হ'লেও আজি বতাহটো মাৰি থকাৰ কাৰণে ভাল লাগি আছে অকণমান।
কালি যে আৰু অকণো বতাহে নাই। খালি ৰ'দডাল টেং টেংকে দিছে, ৰাতিও এনেকে বতাহ মাৰি থকা হতেনো শান্তি।
অ'। ৰাতি বাহিৰত বহি থাকোতে কাৰেণ্টটো আহিছিলে যে তেতিয়া বোলো ভালেই হ'লে ভল বেছ বেছি আহিছে, অ', বাহিৰৰ পৰা আহি উঠি আহি ভিতৰ হোমোৱালৈকে ভল্টেজ গ'ল নাইকিয়াই অ'।
চবৰে হৈ যায় ষ্টেপলেজাৰ সেইবিলাকে টানি টানি ভল্টেজ টো কমাই দিয়ে আমালৈ।
সেইকাৰণে, এই ষ্টেপলেজাৰ নলগালে চবে
অ', সমানে পায় এতিয়া
ৰাতিপুৱাহে টেংকিত পানী উঠাবলৈ ম'টৰটো চলাই আছো ম'টৰে নচলে।
উম।
আৰু লু টেংকিৰ ওপৰত জখলা লগাব লাগিব এতিয়া দমকলৰ পৰা পানী মাৰি মাৰি তাত ভৰাই থ'বলৈ উম। কুঁৱা যে, কুঁৱাৰপা পানী তোলে যে, তেনেকুৱা নিচিনা কৰিব লাগিব।
লোকৰ দেখো মটৰ একে ফ, ফকে, ঘূৰি আছে। আমাৰ মটৰ চুইচ দিলে ন, ঘূ
নুঘূৰে, মাতে নিদিযয়ে।
মাতেই নিদিয়ে অকণোৱে চাউনে নিদিয়ে, ভলটেজে নাথাকে অকণো নাপায় আমাৰ। লোকৰ ষ্টেবিলাইজাৰ দি টানি পেলাই মটৰ চটৰ চ'ব চলাই থাকে।
হুম, হেই, থাকাখিনিয়ে পাই আছে, নাথা
উম, বাহিৰ নাই আ ওচৰৰ প্ৰতি ঘৰতে যদি ষ্টেট প্লেজাৰ থাকে আ-আপুনি মই কি পামগৈ?
এই গৰমত
এই গৰমত
মানুহখিনিয়ে ভাবিব পাৰে আমিও পাওঁ চবেই পাওক। ষ্টেবলেজাৰ খুলি দিব লাগে। বাকী মানুহখিনি থাকা ইমান অশান্তি হৈছে।
গৰম বা এয়া বয়সস্থ মানুহক পেচা অ, পেচাৰ থকা মানুহো দিগদাৰে।
অ, এই এনেকুৱা গৰমত
অ'।
মানুহ পৰি যাবগৈ পেছাৰ উঠি, উম। আমাৰ ল'প্ৰেচাৰ প্ৰেচাৰ কম কাৰণে আমাৰ ঠিক নাই।
ঠিক নাই, হেৰি নাই আৰু।
টেনচন নাই, হলেও গৰম লাগে বাৰু। উম, গৰম লাগিলে আমি সহ্য কৰি থাকিব পাৰোঁ আৰু। হাই প্ৰেছাৰ থকা মানুহখিনে, অ, হাই প্ৰেছাৰ ককাখিনো আৰু টান আৰু সহ্য কৰিবৰ কাৰণে নোৱাৰে। বৰষুণ এজাককে পৰা হয়।
অ, ধৰি আছে কিন্তু নাইহে পোৱা।
হৈু আছা। ওলাবলৈ মনে নাযায়, চোডালখনতে ওলাই যাবলৈ মন নাযায় আৰু। এনেক
এনেকুৱাত পাৱাৰ পুৰা দি আছে।
পুৰাল ভল্টেজ ওলাই, ওলাইহে গৈছে।
দাহে, গৈছিলো। এয়া আপোনালোকৰ ন, নামঘৰ, নামঘৰটোৰ ওচৰতে হৈ আছে, নেকি কৰ্মশালা।
আহ, ওচৰতে হৈ আছে। এ, হেৰিতে দিছে আজি।
আজি হেই, লাই, বেট অ'।
ওচৰতে খাই আছো, আহিছে ল'ৰা, ছোৱালীখিনি আগতকৈ কম হৈছে ল'ৰা, ছোৱালী।
আৰ তোৰ কম
গৰমক
গৰম কালে ধে, কমিছে।
উম, বেমাৰ, আজাৰ বেছি।
উম, জ্বৰ এখন ঘৰত এটা মানুহৰ জ্বৰ হোৱা বুলি ক'লে গোটেই সোপাই হয়। আৰু এতিয়া জ্বৰটো একদম।
কিবা হে, ভছ, উ।
তিনদিন, চাৰিদিন থাকে। সপ্তাহ নোহোৱালৈকে ভাল নহয়। আমাৰ ঘৰতে মায়ৰ সিহঁত বেজি কালিও দিছে। আজিও ভালেই হোৱা নাই।
উম, এটা পালে
উম, পাই থাকে, এতিয়া। ওচৰে, পাজৰে মানে অকন হেৰিকে থাকে। থাকিবই লাগে, নহ'লে আকৌ হৈ যাবগৈ।
সবৰে সহজ
এইবোৰ হৈছে যে।
এটা হেৰি আহিছে তেনেকুৱা ভাইৰাছ। কৰোণাৰ সময়ত যেনেকুৱা তেনেকুৱা নিচিনাই আহিছে।
এ কৰোণা বেজি লোৱাৰ পৰা মানুহ বিলাকৰ, অ কৰোণা বেজি লোৱাৰ প মানুহ বিলাকৰ এইবিলাক বেমাৰ-বিঘিনি বেছি হে হোৱা হ'ল।
বেছি হে হৈছে অ।
কিবা হেৰিয়া বেজিটো কিবা বেমাৰৰ কাৰণে লোৱাৰ নিচিনাই হ'ল আৰু।
উম। হ'ব দিয়া ন।
আহ আহ।